হেল্ল'।
অ কি কৰি আছা?
অঁ এ আছো ঘৰতে কাম বন কৰি আজৰি হৈছো।
অঁ ভাত পানী খালা?
অঁ খাই উঠিলো।
অঁ নাই, নাই ভাত খাব পৰা নাই বাৰু। এ বাকী কাম কৰি উঠিছো, তাৰপিছত তোমালৈ ফোন এটা কৰো কি কৰি আছা খবৰ লওঁ।
আহ ভালে আছো, অ দিয়া। গা বিলাক ইমান ভাল নহয় তেও আছো আৰু।
অ কি হৈছে?
সেই এবিলাক এ কিবা অসুখ অসুখ লাগি আছে যায় কিবা জ্বৰ জ্বৰ উঠা নিচিনা কৰি আছে।
অ অ অ এ হৈছে দিয়া এতিয়া বহু তৰে উম বহুতৰে হৈছে জ্বৰ।
অ তত খনতে ঔষধ খাব নোৱাৰো।
উম এই মানে কি হৈছে ৰ'দ দিছে বৰষুণ দিছে ন।
উম মানে জ্বৰতো আহিছে। অ জ্বৰটো আহিছে তাতে তামানে বসন্ততো আহে যে জ্বৰ উঠিলে সেইকাৰণে তৎক্ষণতে বোলো ডাক্তৰৰ ঔষধ নেখাওঁ।
অঁ এই বসন্ত হলে এই হোমিয় এনেকে ঔষধ খাই পেলা এই দাগবোৰক পালে কিন্তু সেই কলৰ দিল খাব লাগে, দিয়া। তেতিয়া মানে হেৰিটো, অঁ বগাত যি হয় থাকে যে, হয় মানে তেনেকুৱা নহয়, কলা হৈ যায়গে। আকৌ মা চাব লাগে উম, তেনেকে কৰিলে সেই তেতিয়া‌ সেই চিনটো নাথাকে। নহলে গৰম বন্ধ বুলি ফুৰিব যোৱা নহয় আৰু-।
এ হে নহ'ব নেকি চাওঁ ভাল হলে যাম আৰু।
অ অ।
অ তুমি ক'ৰবাত যাবা?
অ আমি গৈছিলো, এই গুৱাহাটীত যাওঁতে গৈছিলো এই হেৰি যে এই শ্বহীদ স্মাৰক যে তেখে ত তাত গৈছিলো। এই মানে ল অঁ অঁ এতিয়া বহুত ধুনীয়া বাহিৰতো যেনেকুৱা ভিতৰতো আৰু ধুনীয়া। গ'লে মানে সেই, ল'ৰা ছোৱালীক লৈ যাব লাগে আৰু।
অঁ অঁ অঁ।
চাব লগা মানে জেগা বেলেগ বা ঠাইত যোৱাতকৈ পাৰ্ক বা তেনে তাতে এনে পাৰ্কৰ নিচিনা আৰু ভাল কিন্তু ভিতৰত এনে কি আছে আজিলৈ আমাৰ ইয়াত মানে যিমান শ্বহিদ হৈছে ন' মানুহ আমাৰ দেশৰ কাৰণে সেই গোট গোটেইবিলাকৰ মানে অৰ্ধ প্ৰতিম গুটি বনাই- বনাই গোটেই
নাম লিখি- লিখি মানে তেনেকৈ থৈ দিছে। ল'ৰা - ছোৱালীবোৰ গলে মানে পঢ়ি চাব পাৰি ন '?
অ, পাৰি। অ, নিম‌ -নিম বুলি ভাবি আছোঁ নিম -নিম বুলি ভাবি আছোঁ তাত কিন্তু যাবহে পাৰা নাই। এ অসুখ- বিসুখ হৈ আছে যে।
অ, সেয়া গ'লে মানে সেই তালৈ যাবা। আমি নিছিলোঁ গৈছিলোঁ উম-উম-উম। এ বহুত ভাল মানে সিহঁতে বহুত বুজি পায় আৰু ন'।
অ', অ',
প্ৰথমতেটো আমাৰ গোটেই সেই খন লিখা আছে মেফন আছে সোমাই তাৰ পিছ মানে এফালৰ পৰা আজিলৈ যিমান হৈছে তেওঁলোকৰ মানে অৰ্থ প্ৰতিমূৰ্তিবোৰ বনায়-বনায়। কোনে ক'ত কেনেকৈ কি হৈছিলে গোটেই তাৰিখ চন মানে সেই তাতে চব লিখা আছে উম, ভাল লাগে এ- এবাৰ সোমাই আহা পিছত ওলাই আহিব মন নাযায়।
অ, কিন্তু শুনি যাওঁ যাওঁ -লাগি গৈছে অ। অ',
ইমান গ'লে গম পাবা বা এনে চাহ কৰি চালে গম পাবা মানে পৰিৱেশটোৱে বহুত ধুনীয়া।
উম, এনে শুনি আছোঁ যাব পাৰা নাই অ', অ', অ',
মানে প্ৰতিটো সেইতে এজন -এজন মানে থাকেই গাৰ্ড হিচাপে। কোনোবাই যাতে চুই দিলে বেয়া হ'ব অ, বেয়া হয় নাযায়। ধুনীয়াকৈ বনাই থৈ দিছো ন?
অ,
যদি কোনোবাই চুই দিয়ে অকনমানটো এটা দাগ লাগি গ'লেও বেয়া হৈ যায়। সেইকাৰণে চুব কৰিব নিদিয়ে কিন্তু বহুত শিকিব লাগে বা বহুত ল'ৰা-ছোৱালী পঢ়া ল'ৰা-ছোৱালীৰ কাৰণে ভাল আৰু।
উম-উম
তাত গ'লে তে বহুত বুজিব পাৰি শিকিব পাৰে সে আমি তাতে গৈছিলোঁ। তাকে বোলোঁ কওঁ গ'লে তালৈ যাবা। কাৰন লৰা - ছোৱালী থকা কথা ন' উম, কিবা এটা শিকিব পাৰিব দিয়া। সিহঁতে এনেকুৱা মোবাইল টোৱে কিমান নষ্ট কৰিছে।
উম, এ মোবাইল চাই আছে চকু বিলাকেহে নষ্ট কৰিছে ঘৰতে বহি হয় যদি এইফালে
মানে বেয়া কৰিছে কিন্তু ভালতো ল'লে ভালে হয় ন' অ, কিন্তু সেই কিছুমানে বুজি নাপায় বেয়া খিনি। ত'য়ে সেইকাৰণে মানে বহুত আৰু অনিষ্ট কৰিছে ল'ৰা -ছোৱালী। এফালৰ পা চাব গ'লে। কিন্তু এতিয়া নিদিলেওঁ নহয় সিহঁতে আমনি কৰে ন' দিও। সিহঁতে বুজি নাপায়।
বুজি নাপায়।
এ তাকে বুজাই থাকো কিমান কি ক্ষতি কৰিছে মোবাইলটোৱে। কও তাকে।
হয় আকৌ। হয় যাব লাগিব উম, মই যাব লাগি ব মই মানে দেখা নাই যে মই শুনিহে আছো।
উম, সেই গ'লে তালৈ যাবা। উম, বহুত শিকিব লগা বস্তু আছে।
অ অ
ল'ৰা ছোৱালীৰ কাৰণে সুবিধা আৰু। জানে ন সিহঁতেও বুজিব তেতিয়া সিহঁতেও গম পাব।
উম,
নে একেই কৰিছে দেশৰ কাৰণে ভাল বেয়া দুয়োটা উম। এই মানে বহুত আছে। কিন্তু মই চাব গ'লে এদিনতে তুমি এঘন্টা, দুই ঘণ্টাত ওলাই আহিব মনে নাযায় সময়টো মানে বহুত লাগে। আমি মানে দুটা তিন ঠাইত মান গৈছিলো যে।
উম-উম,
সেইকাৰণে মানে অকণ-অকণ চাই আহিলো কিন্তু গ'লে মানে সময়টো বেছি দিব লাগে। তেতিয়া মানে গোটেই খিনি অ', চাই আহিব পাৰি ক'ত কেনেকে লিখা আছে
অ অ
আমি হলেও চাই আহিছো অ ভাল লাগিছে আহিব মন না যায় বাওঁ গলে ইমান ধুনীয়া এ তালে যাবা।
মই শুনি এতিয়া যাওঁ-যাওঁ লাগিয়ে আছে।
তাত চাবলগীয়া বস্তু আছে তাৰ ওচৰতে আৰু আকৌ উম, পাৰ্ক এখন আছে সতী ৰাধিকা বুলি কয়।
উম-উম,
এ তাতো মানে বহুত ভাল-ভাল আছে।
অ',
চাবলগীয়া বস্তু গলে তালে যাবা। লৰা ছোৱালী উম সিহতে কিবা নহয় কিবা এটা শিকিব পাৰিব ন
বঢাই আকৌ
উম এ গলেণ্ড নে এটা বস্তু দেখাব লাগে ন যিটো বস্তু সিহঁতে শিকি পলাৰ পিছত কিবা এটা অ কৰিব পাৰে এনে ধৰ ফুৰিব যাও কিনোৱা ইমান এটা কথা নাই
অ
কিন্তু যদি এনেকুৱা এটা বস্তু দেখাও যাতে সিহঁতৰ ভৱিষ্যত ভাল হয় ন সিহঁতে বুজি পায় সেই তেনেকুৱা বস্তু উম উম উম সেয়ে তেনেকুৱা দেখাব লাগে তথা সিহঁতৰ ভালৰ কাৰণে
উম উম
বুজি পাব ভাল হ'ব আছে বহুত চাব লগীয়া বস্তু তেনেকে
অ অ আৰু ক'ত গ'লা
আৰু গৈছিলো কেইবা ঠাইতো তাতে বিজ্ঞান কেন্দ্ৰ চালোগে মানে কেনেকৈ কি কৰিছিলে উ তাত চালোগে তাতো মানে ভালে আছে সেয়া সময়টো বেছি বেছি লাগে বিজ্ঞান কেন্দ্ৰতো সোমালে বেছিয়ে লাগে। সময়তো মানে বহুত বস্তু শিকিব লগা আছে তাত ল'ৰা ছোৱালী উম বহুত শিকিব লগা আছে সি নিলে তেনেকোৱা জেগাত নিব লাগে, মানে তেনেকোৱা জেগাত নিলে কি হয়। সিহঁতে মানে কিবা এটা শিকিব পাৰি ন, উম। নিলো চালো মই দেখালো সিহঁতক।
অ অ অ। মই এতিয়া যাব পৰা নাই যাম আৰু। নাই নাই অসুখ হৈ আছে যে অসুখ ভাল হ'লে। যাওঁ তাৰ মানে হোমেই ঔষধ খুৱাই আছোঁ লাহে লাহে কামটো দিয়ে। উম ডক্টৰ খাব পাৰি ড ক্টৰ খালে মানে বসন্ত ওলাই বুলি ভয় এটা লাগে যে।
অ অ এ নাই ঘৰুৱা হেৰি কৰিলে ভাল হব।
উম তই সুমীয়া খোৱালৈ তাৰমানে লাহে লাহে কামটো কৰিব তাৰমানে
উম উম একে ধৰণে শেষ হৈ যায় আৰু।
শেষ হৈ যায়।
উম সমীঅ কৰিলে আকৌ এই অসমীয়া আ আচলতে আমি সেই নকৰো তেনেকুৱা কৰিব লাগে জাৰিব লাগে ন।
হয়।
আগতেতো তেনেকোৱাই কৰে। অসমীয়া উম জৰা ফুকা কামবোৰ ক'লে তেল লগাই
উম অ আৰু ছোৱালীজনী পেট বিষাই আছে যে নাৰি লৈছে নেকি। সেয়া তেল জাৰি দিছে এতিয়া অলপ অলপ কমিছে আৰু পেটৰ বিষ সনাই লৈছে অ।
এই গৰম পানী থাকিবলে গৰম পানীত।
অ গৰম পানী নেখায়।
উম এই গেছ তেতিয়া মানে কি হয় গেছৰ কাৰণেহে হয় ন এইবিলাক। গৰম পানীত যেতিয়া নিমখ দি দি সদায় খাই থাকিবই গেছটো কমি যায় তেতিয়া।
উম মাজে মাজে বিষায়।
এনে গেছৰ কাৰণে বহুত সমস্যা উম উম। এ এতিয়া খেলি ফুৰা ল'ৰা ছোৱালী সেই গেছৰ। গেছৰ সমস্যা। গৰম পানীত নিমখ দি উম অ সেইটোয়ে সেইবিলাকেই বেছি ক্ষতি কৰে সিহঁতে বুজি নাপায় উম। সেনেকুৱা কৰিবা আ ঘৰুৱা যিবিলাক বস্তু নহয় সিহঁতক সেইবিলাক খুৱাব যত্ন কৰিবা দোকানৰ বস্তুতকৈ।
আহ অ।
তৰকাৰি চকা বনালেও নৰ সিংহ, ভেদাইলতা, মাছ এনেকে বনাই খোৱাবা। মানে কি হয় বাহিৰা বস্তুবিলাকে বহুত অপকাৰ কৰে ন। নৰসিংহ, ভেদাইলতা আমাৰ পেটৰ কাৰণে কিমান ভাল এতিয়া।
অ বহুত ভাল হয়।
উম বহুত ভাল বহুত উপ উপকাৰ কৰে সেই উপকাৰ বিলাক খোৱা বস্তু বিলাক খুৱাব লাগে সিহঁতক, মই মাজে মাজে বনাও বাৰু।
অ অ বনাও খাই নাখায়। শাক চব্জি খাব ইচ্ছা নকৰে অ অ অ।
যিবিলাক মানে ভাল আৰু ন চবৰে কাৰণে সেইবিলাক উপকাৰ কৰা বস্তুবিলাক খাব লাগে কাৰণ তেনেকুৱা বস্তু সেইবিলাক খালে আমাৰ দেহৰ ক্ষতি নহয়। যেনে কল পচলা খাব লাগে অ কল পচলাটো আমাৰ কাৰণে কিমান ভাল এতিয়া।
অ এটা মানে পেটটো চাফা কৰে কল পচল পচলাটো খালে।
বহুত উপকাৰী বস্তু সেই কল পচলা খাব লাগে তেনে কোৱা ভাল বস্তু বিলাক খুৱাব লাগে নিজৰ দেহতো যাতে ভালে থাকে ন।
শৰীৰটো ভালে থাকে হয়।
উম কল পচলাটো বিশেষকৈ খাব লাগে আৰু কলৰ দিলটোত, বহুত আইৰন থাকে ন? কলৰ দিলত। উম আহ সেইয়া তেনেকুৱা। কলডিল কলডিলত এতিয়া আইৰন থাকে ন? কেলচিয়াম বহুত হেৰি থাকে নহয় তেনেকুৱা বস্তুবোৰ খুৱাব লাগে। উম, উপকাৰ যিবিলাক কৰে আমাক আৰু। উম উম, দিয়া হ'ব দিয়া ন ৰাখিছো। এয়া
উম।